হেল্ল', হেল্ল', নমস্কাৰ অহ এতিয়াহে শুনা পাইছো আপোনাৰ
নমস্কাৰ কি কৰি আছে?
মই আপোনাৰ আছো এনেই। শুব ওলাইছিলো কিন্তু ভাবিলো কি যে অলমান কথা পাতি লওঁ।
আচ্ছা ঠিকেই আছে। আপুনি ভাত খালে?
হয়, আপোনাৰ বহুত শব্দ আহি আছে
ভাত
কাষৰ পৰা
ভাত খালে আপুনি?
খালো -খালো -খালো বাৰু। আপুনি খালে নে? আহ ভাত আপোনাৰ অহ। ভাত আপোনাৰ আমাৰতো অসমীয়া জানেই এটাই প্ৰিয় খাদ্য আলু পিটিক পিটিকা।
অকল যে আলু পিটিকাই অসমীয়াত আছে নেকি?
নহয় নহয় কিন্তু আলু পিটিকা ভাততো আপোনাৰ কি কৈ গ'ল এইটো অসমৰ প্ৰিয় খাদ্য আৰু অসমীয়াই মানে অসমীয়াৰ মানে একদম প্ৰিয় খাদ্য হয়, অসমীয়া জাতি প্ৰিয় খাদ্য বুলি কলেও ভূল নহয়। গতিকে আলু সেইকাৰণে মই কলো আলু পিটিকা লগতে দালি আছিলে বাৰু আৰু এখন হেৰি আছিলে পকৰি আছিলে নৰসিংহৰ আৰু লগতে আৰু লগতে আপোনাৰ
কি আছিলে?
লগতে চাটনি এখন আছিলে।
চাটনি আছিলে আৰু বাকী?
বাকী আপোনাৰ হা!
বাকী আৰু কি খালে আপুনি?
বাকী আৰু সেই ভাত।
উম, মইও অ ভাতটো খালো আপোনাৰ কণী ভাজিছিলে, আলু ভাজিছিলে, তাৰপিছত আপোনাৰ দালি আছিলে, দালি আছি তেল ভাচ, ৰাতি ভাতেকে খাওঁ আমি অসমীয়া যিহে টো, ৰুটিটো ত খোৱা নাযায়, ৰুটি খোৱা নাই ভাতকে খালো। তাৰ পিছত আৰু দিনটো কেনেকুৱা গ'ল আপোনাৰ?
দিনটো ভালে গ'ল বাৰু আপোনাৰ কেনেকুৱা গ'ল আজিটো বাৰু গৰমটো অলপ বেছিয়ে আছিলে চাগে? য়া আপোনালোকৰ পিনে বা কেনেকুৱা আছিলে?
আছিলে আছিলে গৰম ভালে বহুত ভ বহুত গৰম আছিলে আৰু মই এটা কামৰ কাৰণে ওলাই গৈছিলো তাৰ পিছত আপোনাৰ তাতে যাওঁতো ট্ৰাফিকো পালো বহুত গৰমো পালো। আজি কিহৰ কেনেকোৱা ইমান যান জট্ৰ বহুত বেছি আছিলে। উ
নাই আজিকালি দিনক দিনে আপোনাৰ যান- বাহন বাঢ়ি যোৱাৰ কাৰণে ট্ৰাফিক অলপমান বেছি বাঢ়ি সেই বাঢ়ি গয়ে আছে বাৰু গুৱাহাটী চহৰতটো আৰু আপুনি গাড়ী চলাবলে টান হৈছে কাৰণ কাৰন চবৰে সকলোৰে ঘৰে ঘৰে এখন এখন গাড়ী হৈ গৈছে।
অ অ এইটো হয় চবৰে ঘৰে, ঘৰে। এখন এখন গাই পতিয়ে এখন এখন গাড়ী আছে চবৰে। চবে এখন এখন গাড়ী লৈ কিনে ওলাই যায়। য'ত পাৰে মানুহে যে এখন গা এখন গাড়ীতে চাৰিজনে যাব পাৰে। কিন্তু নাই চবে চাৰিটা চাৰিখন গাড়ী লৈ ওলাব, সেইটো কাৰণে বেছি টি যান যটন বাঢ়ি যাই আছে, তাৰপিছত তেনেকে তাৰ পিছত বাছ বিলাক আছে। বাছ বিলাকত য'ত ৰখিব লাগে তাতে নৰখে, এনেই যতে ত'তে ৰখি কেনে তাতে জেগাটো হেৰি বন্দী কৰি ৰাখি কিনে এয়াতে গোটেই জাম কৰে।
পুলিচৰ আৰু কিমান চাব, আৰক্ষীও আৰু কিমান চাব আৰক্ষীও গৰমতে আৰক্ষীও চাই থাকে তথাপিতো কিমান?
হয়, হয়। তাতে আকৌ ইমান গৰম বাঢাৰি বঢাৰি গৈ আছে দিনক দিনে সেই কি বুলি কয় ইউৰোপ ইউৰোপত আপুনি শুনিছেনে বাতৰিত ইউৰোপত এইবাৰ বহুত গৰম পৰিছে য'ত নেকি ৰাস্তা ঘাইত গোটেই গলিবলৈ আৰম্ভ কৰিছে।
নাই সেইটোতো গলিবলৈ আৰম্ভ কৰিছে মানে কি ইউৰোপত অলপমান ত্ৰিশৰ ওপৰত যোৱাৰ পিছতে সিহঁৰ গৰমটো বেছি। ফিল কৰে উ কাৰণ তাতে কি হয়ত ঠাণ্ডা জেগাতো ঠাণ্ডা জেগাত সহতে থাকি থাকি সহতে ত্ৰিশৰ ওপৰত গ'লে। উ হেৰি গৰমতটো বেছি কৰি ফিল কৰে আৰু আমাৰ ইয়াতে ত্ৰিশ টোতো নৰ্মেল আহে। যোনটো অনুভৱ পৰা যায় সটোতো চল্লিশ থাকে চল্লিশ ডিগ্ৰী থাকে আমাৰ।
হয় আৰু আমাৰ আৰ্দ্ৰতা হয় আমাৰ আৰু বায়ুত আপোনাৰ আদ্ৰতাও আছে জলবায়ু ভাল হয় তাৰে। জলবায়ুৰা আমাৰ জলবায়ু একেবাৰে নিমিলে দিয়কচোন।
উম সেইটোয়ে তাৰে মানুহৰ। কীৰ্তনতটো বেলেগ হয় সেইটো কাৰণে অলপমান। তাতে থাকিবলৈ সিহঁতে গৰমত থাকিবলৈ অলপ দিগদাৰি পায়।
হয় হয় এইবোৰো এটা, একোটা, একোটা কাৰণ।
এতিয়া আমি অসমৰ মানুহ যদি হয় আমি। তেনেহ'লে আমি যেতিয়া বাহিৰৰ এটা ৰাজ্যত যাওঁ তেনেহ'লে তাত। ও আমি গৰমতটো অলপমান বেছিকে ফিল কৰো গৰম। তো সবতে বাঢ়ি যায় আছে এইটো গ্ল'বেল ৱাৰ্মিংৰ কেনে।
হয়, হয় অ গ গ্। গ্ল'বেল ৱাৰ্মিংটো এটা বহুত ডাঙৰ আপোনাৰ সমস্যা হৈ পৰিছিল আজিকালি দিনত। যত নেকি আপোনাৰ অকল খালি এটা এটা কাৰণতে গ্ল'বেল ৱাৰ্মিং টো আপোনাৰ বেছি হৈ। যোৱা নাই এনেকুৱা বহুতো কাৰণ আছে ম। আমি মানুহ বোৰৰ কাৰণেই আপোনাৰ গ্ল'বেল ৱাৰ্মিংৰ নিচিনা পৰিস্থিতি যি আমি পাই আছো।
হয় হয় এইটোতো হয় মানুহ বিলাকৰ কেনেও হৈ আছে বাৰু তাৰে ওপৰত আপোনাৰ গছ গছনিৰ কেনেও হৈ আছে। এতিয়া বতাহ যেনেকে যোনটো বতাহ বিব লাগিছিলে সেইটো বতাহ বলা নাই এতিয়া যোন। টো বৰষুণ আহিব লাগিছিলে। সেই বৰষুণটো অহা নাই আমাৰ ইয়াতে সবতছে কম বৰষুণ হৈছে এইবাৰ। বৰষুণ কম হোৱাৰ কাৰণে গৰমটো বাঢ়ি যায় আছে।
উম। হয়-হয়, হয় বাৰু বহুত সম স্যা হৈ আছে। বাৰু এতিয়া আপোনাৰ অ' আপুনি এনে কৰ'বাত ঘুৰিব গৈছে নে? নে ক- কৰ- মানে ক'ৰবাত যোৱাৰ আপোনাৰ এনেকুৱা প্লেনিং আছে নে?
এতিয়াতো এনে গৰম বন্ধ চলি আছে তো মই ভাবিছো অলপ অকনমান ফুৰিব যাম বুলি গৰম বন্ধত। গৰমত ফুৰিব যায় সেইকাৰণে অলপ শ্বিলঙৰ পিনে যাম নহয়। নহ'লে বা হেৰি পিনে যাম মেঘালয় পিনে যাম নহ'লে বা নাগালেণ্ডত। নাগালেণ্ডত একেই গৰমে পৰি আছে তথাপিতো তাৰে জেগাটো অলপ চাবৰ কাৰণে যাম আৰু ফুৰিবৰ কাৰণে
অ আচ্ছা আপুনি হেৰি জক' ভেলীত যাব নেকি?
জুকভেলি যাম বুলি ভাবিছো কিন্তু এতিয়াও মানে ঠিক কৰা নাই সত। ঠিক কৰা নাই যে যামে এতিয়া মানে ভাবি আছো ক'ত যাব পাৰো আমি এইপিনেটো আহ। নৰ্থ হৰি বাকী ৰাজ্যতো যাবৰ কোনে দিগদাৰিয়েই হৈ আছে। ইমান গৰম পৰি আছে যিহেতু। আৰু ট্ৰেইনৰো সিফালে চিট নাপায় আমি চাই আছিলো সপানে বাহিৰৰ পানে যোৱাৰ কাৰণে। নে দিল্লী ইউ পিৰ পিনে যাম বুলি ভাবি আছিলোঁ আমি এবাৰ। আগ্ৰা আপোনাৰ হেৰি তাজমহল চাবৰ কাৰণে।
হয়-হয়। অ'-অ' আজিকালিতো আপোনাৰ যাবৰ কাৰণে বৰ বহুত দিগদাৰে হৈ গৈছে। কাৰণ ট্ৰেইনৰ চিট-টিত নোপোৱাই হৈ গৈছে মানুহে। আৰু আ পোনাৰ আপুনি যদি ভাবিছে ফ্লাইটত যাম বুলি, তেতিয়াও আপোনাৰ ভাড়া বহুত হৈ যায়, আমাৰ নিচিনা মানে মধ্য হেৰি অ'- মিডিল ক্লাছ ফেমিলিৰ কাৰণে ন'?
অ' সেইটোতো হয়, মানে কি আমি গূ- গ্ৰুপ বান্ধি কিনে যাম বুলি ভাবিছোঁ ন'? লগৰবিলাকে, তো আমি মানে ট্ৰেইনত যোৱাটো বেছি ভাল বুলি ভাবোঁ। কাৰণ ট্ৰেইনত অলপমান ফূৰ্তি-ফাৰ্তাও হয়। সেইটো কাৰণে ট্ৰেইনৰ আৰু জেগাৰ যাওঁতেও অলপ টাইম- সময় লাগে। যিহেতু সময় লাগে তে তিয়া আমি অলপ ফুৰ্তি-ফাৰ্টা কৰি কেনে কিবাকিবি আৰু চিনাৰীও ভাল চাব পাৰে আপুনি। পৰিৱেশটোও দেখা পায়, কো- মানে কি হৈ আছে। এনেকে যাম বুলি ভাবিছ
হয়-হয়, এইটো বাৰু হয়। হয় বাৰু। ঠিকে আছে। আপুনি যিহেতু হয়, এতিয়া গৰমৰ বন্ধ আহি আছে যিহেতু, মই অলপমান পাহাৰীয়া ঠাইলৈকে যা যাম বুলি ভাবিছোঁ। পাহাৰীয়া মানে আপোনাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এতিয়া নতুনকৈ আপোনাৰ আইজলখন বহুতখিনি উন্নত হয় হৈছে মানে মিজোৰাম। গতিকে আৰু এতিয়াতো নতুনকে আপোনাৰ অ'- আমাৰ ইণ্ডিয়ান ৰেলোৱে তালৈকে আপোনাৰ ৰেলৰ ট্ৰেকো বহুত সুন্দৰভাৱে বঢ়াইছে।
উম, তাতে ট্ৰেইন চলাচলো কৰি আছে। ট্ৰেইন চলাচল কৰি আছে, তো মানুহবিলাকৰ মানুহবিলাক গৈয়ো আছে। তো তাতে বহুতখিনি মানুহ এতিয়া হেৰি হৈছে, যোৱা কৰিছে। আগতেতো নগৈছিলে ট্ৰেইনৰ- উম, ট্ৰেইনৰ হেৰি কেনে যোৱাটো প্ৰব্লেম পাইছিলে। ট্ৰেইন নাছিলে, বাছত যাব লাগিছিলে। তো প্ৰব্লেম পাইছিলে সে টো এনে। এতিয়া ট্ৰেইন যাই আছে, সেইকাৰণে পৰ্যটকো বাঢ়ি যাই আছে। খুব ধুনীয়া জেগা চাই থাকোঁ ফটো ভিডিঅ'ত।
চ অ চাইিৰাঙলেকে আপোনাৰ ইয়াৰ পৰা গুৱাহাটী ষ্টেচনৰ পৰা চাইিৰাঙলেকে আপোনাৰ ট্ৰেইনৰ সুবিধা যিহেতু দিছে গভমেন্টে গতিকে একবাৰ যাম বুলিয়ে ভাবিছো মিজোৰাম খনে অলপমান চাম বুলি ভাবিছো, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে পৰে, লগতে পাহাৰীয়া ঠাইও হয় আৰু লগ লগতে আ- মানে তাতে আপোনাৰ চাবলগীয়া জেগাও বহুত আছে। শুনিছোঁ দেখিছোঁ বহুতো।
উম - উম। বহুত ভাল জেগা আছে চাব লগা। তাতে কোনোবা এখন পাহাৰ আছে, কি গোটেই জেগাখিনি দেখা পায়। গোটেই আইজলখন দেখা পায়। ধুনীয়া পৰিৱেশ, এনেকে ফটো চাইছে আপোনাৰ, দেখিছিলোঁ মই আগতে।
হয় - হয়। তাকে ভাবিছোঁ ৰ'ব, একবাৰ তালৈকে যোৱাৰ কথা। এতিয়াও তেনে গৈ আমাৰ ফিক্স হোৱা নাই। কিন্ত একবাৰ ভাবিছোঁ আৰু। যদি হয়, পাৰিলে মানে যাম বুলি।
হয়, গৰমৰ বন্ধতে ঘূৰিব পাৰে আৰু মানুহ। আৰু
উম, হয় - হয়। উম, তাতে আপোনাৰ হয় - হয়, কি কৈছে?
ঠিক আছে তেনেহ'লে ৰাখিছো আজিকানে।
অ ঠিক আছে ঠিক আছে অ ঠিক আছে শুভ ৰাত্ৰি দেই।
শুভ ৰাত্ৰি।
শুভ ৰাত্ৰি।